কি খোৱা?
ভালে আছো, অঁ'।
অঁ' এতিয়া বৰ্তমান কি কাম কৰি আছা?
এতিয়া কাম কৰি আছোঁ এই পাইপলাইন চাই আছোঁ। প্ৰজেক্টৰ কাম চলি আছে। অ', এই প্ৰজেক্টৰ কাম চলি আছে সেইটো এন জি চিৰ আন্দাৰতে আছে আউ
অহ', বাকী তোমালোকৰ এইখন এ ইপাৰলে যোৱা দলং খন বনিছে নাই?
অ', ইপাৰলে যোৱাত দলংখন তোমাৰ বনি আছে, খুটা কেইটা, পুটিলেগে। এতিয়া ওপৰৰ কামখিনি বাক কী আছে ওপৰৰ কামখিনি কাম কৱা মানুহবোৰে কোৱা মতে আৰু তিনিমাহ মান লাগিব।
অ', এইখন তোমাৰ কাঠৰ দলং নে? পকা দলং।
এইখন তোমাৰ কাঠৰ দলং, সৰু গাড়ী যাব পাৰিব সৰু গাড়ী আও বাইক যাব পাৰিব।
অ', মানে মালটনা গাড়ী যাব পাৰিব?
অ', মালটনা গাড়ী যাব পাৰিব ডাঙৰ ট্ৰাক চ্ৰাক যাব নোৱাৰে আৰু,
অ', এনেই ইপাৰত কি কি খেতি হয় এতিয়া বৰ্তমান?
ইপাৰত আ তোমাৰ ক'বলৈ গ'লে কুঁহিয়াৰ হয় আকৌ তোমাৰ আলু, পিঁয়াজ হয়।
আ
আৰু তোমাৰ গুৰৰ অ হেৰি হয় এই সৰিয়হৰ খেতি হয়। বহুত খেতি হয় তাতে, ধেৰ শাক যিটো অ, ওলাই থাকে।
অ' সেইফালে আগতেটো সেইফালে সেইফালে আগতে হাতী ওলোৱা নাছিলে এতিয়া ব নতুনকে ওলাইছে তে কাৰণটো কি?
কাৰণটো হৈছে তোমাৰ জংঘল গোটেই কাট খেতি কৰি পেলাইছে, এতিয়া আৰু তাত বেছি বিশেষকৈ কুঁহিয়াৰ খেতি কৰা হয় কুঁহিয়াৰ খেতি মানে তোমাৰ সেইয়া হাতী বাবাই খাই ভাল পায়।
অ', সেইকাৰণে মানে, এতিয়া সেই খেতি কৰা মানুহখিনি প্ৰব্লেম্ হৈ গৈছে।
প্ৰব্লেম হৈ গৈছে ইয়াত ৰাতি ৰাতি শুবলে নেপায় তেনেকুৱা হৈছে ফয়েচ ট আহে। ফৰেচটো আহে আহে, তেওঁ ইমান খেদিব নোৱাৰে।
অ' বাকী আৰু এতিয়া বট, এতিয়া তুমি ডিউটিত আছা?
এতিয়া ডিউটিতে আছোঁ।
বাকী তোমালোকৰ সেই ইপা বিল খনত মাছ ওলাই নোলায়?
মাছ ওলাই, মাছ বহুত পৰে আউ বিল
তাত কি কি মাছ আছে?
তাত ৰৌ, মিৰিকা, বৰালি, পুঠি, গৰৈ
কেতিয়াবা ধৰি খোৱা নে নোখোৱা?
এ, আমি ধৰিয়ে থাকোঁ। ধৰি এ, ধৰি থাকো ধৰি বিক্ৰী
এনে কি কি মাছ এ ধৰি এতিয়ালেকে খাইছা বৰ্তমান?
এ এতিয়ালৈকে বৰ্তমান ধৰিছোঁ তোমাৰ গৰৈ মাছ বেছিকে তাপা ৰৌ মাছ। বৰালি, সেয়াই।
আচ্ছা, আচ্ছা, বাকী তোমাৰ বাকী তোমাৰ ঘৰত কোন কোন আছে?
ঘৰত মা, দেউতা, ভাইটি, মই আৰু কোনো নাই।
অ' আজিকালি এইবোৰ কফবোৰ বেছি হ'ব ধৰিছে, মানে এই তোমাৰ কাহটো। মোৰ এতিয়া কাহটো বহুত বেছি আহি আছে, মানে পানীৰ মেইন কেচটো হৈছে পানীৰ প্ৰব্লেম। আৰু বেছিকে বৰষুণটো দি দিলে মানে বেছি বেমাৰটো বেছি হৈ আজি কালি। বাকী কেতিয়াবা আমাৰ বাকী কেতিয়াবা লেবত আহিবা, টেষ্ট চেষ্ট কৰিবলে লিভাৰ ফাংচন, কিডনী ফাংচন কিবা থাকিলে মোক ক'বা।
অঁ মই ক'ম বাও, মোৰ টেষ্ট কৰিবলগীয়া আছিলে কিছুমান।
অ' কিবা টেষ্ট থাকিলে আহিবা।
অঁ তোমাৰ থাইৰডটো ভাল হ'ল?
নাই, হা কি কলা?
তোমাৰ কি থাইৰড নে কি বে, কি বেমাৰ হৈছিলে নহয়?
থাইৰড নহয়, মোৰ ভাগৰ ইউৰিক এচিড বাঢ়ি গৈছিলে।
অঁ ইউৰিক এচিড বাহিছিলে অ', ভাল হ'ল?
এতিয়া ভাল পাইছো বাৰু। টেবলেট খাই আছোঁ ন, ডক্টৰে টেবলেট দিছিলে এমাহৰ কাৰণে।
এমাহৰ কাৰণে কি কিমান দিন গ'ল?
তোমাৰ এতিয়া দশ। টা আৰু আছেগে মানে তোমাৰ ধৰি লোৱা। অ' দহটা নহয় তোমাৰ বিশটা মান খালোঁ।
বিছটামান টেবলেট খালা।
অ' আৰু দহটা মান টেবলেট আছেগে আৰু।
তোমালোকৰ ঘৰত গাহৰি আছেনে?
আছে, আছে, আছে, গাহৰিতো আছেই, এতিয়া বৰ্তমান চা চাৰিটা আছে। সেইফালে তোমাক কে সেইফালে কে এইটো তোমাৰ ধৰি লোৱা, এটা আশী কেজি। এটা সত্তৰ কেজি, এটা ষাঠি কেজি মানৰ আছে।
কেতিয়াকে বিকিবা?
এইটো এতিয়ালৈকে বিক্ৰা প্লেনিং পতা নাই বাও। ভাত কেইটা সোনকালে পাতিম, প্লিজ।
অ' অ'।
বাকী এইফালে গাহৰি তোমাৰ কেজি কিমান?
গাহৰি কেজি চাৰিশ টকা, তোমালোকৰ সেপিনে?
উম' এফালে একেই বাৰু, কেতিয়াবা চাৰিশ বিশ টকাও হয় মানে কিছুমান জেগাত। গাহৰি খোৱা নে নোখোৱা?
গাহৰিটো খাওঁ বাৰু দে, খোৱা হয় গাহৰিটো।
অ' এনে গাহৰি, এনে গাহৰি মাংসটো কিহৰ লগত কিহৰ কিহৰ লগত বনালে ভাল হয়?
গাহৰি মাংসটো বেছিকে মইতো, বেম্ব' চুতৰ লগত খাই ভাল পাওঁ বেছিকে।
অ' বেম্ব' চুত মানে তোমাৰ এই বাঁহৰ যিটো এ গুৰি যে। আগলি আগলি ন? আগলি বুলি কয়, অ', সেইটো তোমাৰ। অ' পিছে, এনে অসমত তোমাৰ আমাৰ এই অসমত তোমাৰ বেছিকে কোনটো মানে খায় বেছিকে?
কি মানে মাংস?
অঁ! মানে গাহৰিৰ লগত কোনটো ব কোন কোনটো টাইপত বেছিকে বনাই খাই মানে আমাৰ আমাৰ ইয়াত বেছিকে।
এতিয়াতো আমাৰতো খৰিচা।
অঁ হয়। খৰিচা লগত বেছি খোৱা ন?
অঁ! খৰিচাৰ লগত বেছি খোৱা হয় আৰু কেতিয়াবা-কেতিয়াবা তিলৰ লগত খোৱা হয়।
মানে বেছি ভাল লাগে নে খাই? অ! বাকী লাই শাকৰ লগত লাই শাকৰ লগত এ খোৱা নে নোখোৱা গাহৰি?
অঁ! লাই শাকৰ লগতো খোৱা হয়।
অঁ! বাকী লাই শাকৰ লগত বাকী তোমাৰ গাহৰি ঘৰত চবেই খাইনে নে অনলি তুমি খোৱা?
গা চবেই খায়।
অঁ! আজিকালি অসমত চবে গাহৰি খাব লাগিছে। গাহৰি ন নোখোৱা মানুহেই নাই। অ! বাকী ঘৰত কি-কি গৰু, ছাগলী আছে নাই?
ছাগলী আছে, গৰু নাই, হাঁহ আছে।
বাকী ছাগলী-থাগলী মাংস খোৱা নে নোখোৱা?
ছাগলী মাংস খোৱা হয় বাৰু দেই। ছাগলী মাংস খোৱা হয় ছাগলী মাংস।
অঁ! বাকী তোমালোকৰ সেইফালে দলংখন কেতিয়ালৈ বনি হ'ব?
এই তোমাৰ এতিয়া কি মাহ জুনৰ মাহ হয় নাই?
অঁ! এতিয়া তোমাৰ জুনৰ আজি আচ্ছা-আচ্ছা-আচ্ছা, বাকী এইফালে পানীত টো কেতিয়া বাঢ়ে মানে তোমাৰ এইখন দলংখন যে বনাইছে পানীটো কেতিয়া কোনটো টাইমত বাঢ়ি যায়?
পানীটো তোমাৰ বাঢ়িব আৰু দুমাহ মানৰ পিছত বাঢ়িব দুমাহ, তিনিমাহৰ পিছত।
অঁ! তোমাৰ পানী বঢ়াৰ আগে-আগে দলংখন বনি হ'বগে নহয়?
বনি হ'বগে বুলি কৈছে। এতিয়া মিস্ত্ৰীয়ে কি কয়? মিস্ত্ৰী আৰু কণ্টেকদাৰে কি কয়।
তোমাৰ ক'ৰ পৰা আহিছে?
মিস্ত্ৰীবোৰ-মিস্ত্ৰীবোৰ প্ৰায়ভাগ নগাঁওৰ।
অঁ! বাকী তোমাৰ ভাইটি বা তোমাৰ ভাইটি কিহত পঢ়ি আছে এতিয়া?
ভাইটি ছিক্সত, ক্লাছ ছিক্স।
অঁ! ভাইটি ক্লাছ চিক্সত ন?
ক্লাছ চিক্সৰ অঁ।
অঁ! বাকী তুমি এতিয়া আকৌ কাইলে যাবা নাই? বাকী কাইলৈ ডিউটি মানে এইকেইদিন-এইকেইদিন সদায় ডিউটি আছে নে নে নাই?
অঁ! সদায় ডিউটি আছে, দেওবাৰে বন্ধ।
অ! শনি অ মাত্ৰ দেওবাৰে বন্ধ থাকে ন?
মাত্ৰ দেওবাৰে বন্ধ থাকে।
আৰু তোমাৰ?
বাকী আহিবা এইফালে তুমি কেতিয়াবা লেবত টেষ্ট-টেষ্ট কৰিব থাকিলে। তোমাৰ ইয়াত লিভাৰ ফাংচন চব কৰা যায় তেজ পৰীক্ষা।
লিভা ফাংচনৰ কিমান লয় ৰেটটো দামটো?
লিভাৰ ফাংচনৰ তোমাৰ কৰিলে আঠশ টকা।
আৰু তে
লিভাৰ ফাংচনত তোমাৰ কেইবাটাও টেষ্ট আহি যায় তোমাৰ এনেকে তোমাৰ এল জি অটি হক ছেট জি পি টি হওক টোটেল প্ৰটিন কালকালিন ফচপেট এইকেইটা বহুত কেইটা তেষ্ট আহি যায়। মানে লিভাৰ ফাংচনৰ ভিতৰত, সেইকাৰণে তোমাৰ টোটেল তাৰ ৰেটটো তোমাৰ আঠশ টকা। কেতিয়াবা কৰিব থাকিলে ঘৰৰ মানুহ হওক বা ওচৰৰ মানুহ হওক তুমি মোক কণ্টেক্ট কৰিবা।
অ।
আৰু তেজৰ কিমান লয় তেজৰ গ্ৰুপ চাবলৈ?
তেজৰ গ্ৰুপ চাবলে তোমাৰ এশ টকা।
তেজৰ গ্ৰুপ কেইটা থাকে?
তেজৰ গ্ৰুপ চাবলৈ হ'লে এশ টকা ল'ব।
এশ টকা ল'ব হয় ন এনেই তেজৰ গ্ৰুপ কেইটা যেনেকে
চাৰিটা, তেজৰ গ্ৰুপ চাই থৈছনে তুমি নাই এতিয়ালৈকে বৰ্তমান?
হা এতিয়ালৈকে চাই থোৱা নাই চাব লাগিব। চাই থোৱা নাই তেজৰ গ্ৰুপ এতিয়ালৈকে, গম নাপাওঁ। অঁ গম নাপাওঁ গম নাপাওঁ।
তুমি আহিবা এদিন তুমি তেজৰ গ্ৰপটো চাই ল'বা।
চাই ল'ব লাগিব মই এদিন যাম বাৰু, তোমালৈ ফোন কৰিম যোৱা দিনাখন।
অ বাকী এনে তোমাৰ তুমি তোমালোক ক নুমলীগড়ত তোমাৰ লগত য'ত চাকৰি কৰি আছা তাত তোমাৰ তেজৰ গ্ৰুপ হওক বা মেডিকেলৰ কিছুমানটো টেষ্ট কৰায় কৰিব দিয়ে মানে।
কৰিবলৈ দিয়ে মই নকৰিলোঁ, মই এনেই ভৰাই দিও। কিবা তেজৰ
বা কেতিয়াবা তোমাৰ ইমাৰজেঞ্চি টাইমত ব্লাড গ্ৰুপিংটো বহু ইম্পৰ্টেণ্ট হৈ যায় মানে, তোমাৰ কি হয় কেতিয়াবা তোমালোকৰ কিবা বিপদত পৰিছা তেতিয়া সেইটো টাইমত তোমাৰ তেজৰ গ্ৰপটো মানে জনাটো বহুত ইম্পৰ্টেণ্ট।
হয় ইম্পৰ্টেণ্ট হয় বাৰু হয়। মই উলিয়াব লাগিব মই গম নাপাওঁ।
টো চাই ল'বা, তেজৰ গ্ৰুপটো চাই ল'বা এইকেদিনত।
অঁ চাই ল'মগৈ বাৰু মই যাম, অঁ কম বাৰু।
অ বাকী গাহৰি ভাত খাবলৈ এদিন মাতিবা।
অ মাতিব লাগিব এদিন।
গাহৰি ভাত খাবলে মাতিম, অ ঠিক আছে বাৰু ৰাখিছো তেতিয়াহ'লে।
অঁ ঠিক আছে অ।
অহ ঠিক আছে অ।